হেল্ল' অহ ভালে আছা। উ
অ ভালে আছো তুমি।
অ ময়ো ভালে আছো এতিয়া।
স হয় নেকি ছত ত খালা।
অ খাল নো খাললো তুমি খালা।
অহ মই খালো মই জাষ্ট খাই উঠিছোহে মাত্ৰ।
অ অ ব'লা আজি আমি। কি কৰিছা তুমি কিবা কৈছা।
নাই মই একো কোৱা নাই বৰ্তমান।
অ বোলা আজি আমি চকলেটৰ কথাপাটো।
উমহ ব'লা।
অহ তুমি কি চকলেট খাই ভাল পোৱা?
মই ডেৰিমিলক খাই ভাল পাওঁ।
অও। অ চিনি পাওঁ। ভাল লাগে দাইৰিমিলক। অ অঝাৰু গছটো বক বনাই। চাম ইউ নবনাই। আৰু কিছুমান মিল্ক দিও বনাই। মিলকৰ বনাই। যেনেকুৱা মিলকিবাৰ
অহ। পিছে তোমালোকৰ তোমাৰ বেকগ্ৰাউণ্ড চাউডটো বহুত আহি আছে কিন্তু।
এতিয়া শুনা পাইছা?
অহ, শুনা পাইছোঁ এতিয়া।
তাকে কি কৈ আছিলো আমি চকলেটৰ হৈ হয়।
অহ।
উম, আৰু তুমি কি চকলেট খাই ভাল পোৱা?
আৰু কি ডেৰিমিলক ভাল পাওঁ আৰু মিল্কী বাৰ মিল্কীবাৰ খনো ভাল পাওঁ। তাৰপিছত তোমাৰ এইখিনিয়ে ভাল পাওঁ মিল্কী বাৰ এইটোৱে সৰুৰ পৰা আটোয়ে খাইছোঁ আৰু একটকীয়া একটকীয়া চকলেট খাই ভাল পাওঁ। একটকীয়া চকলেট যেনেকা ধৰি লোৱা মিল্কীবাৰ। অ', একটকীয়া বো একটকীয়া নহয় পাঁচ ই মিলকিবাৰ সেই গুটেই খাইছিলো সৰুতে আগতে ভাল লগা নাছিল তাৰ পিছত তাৰ পিছত ভাল লগা হ'ল কাৰণ তাৰ আগতে মোক ইমান ভাল লগা নাছিল গাখীৰ খোৱা মানে গাখীৰ খাব ইচ্ছা হৈছিলে বহুত গাখীৰ হৈছিল ন' মায়ে গাখীৰ থুছে থুছে খোৱাইছিলে সইটো ইচ্ছা নাছিলে গাখীৰ খাব ইচ্ছা নহ'লে এইটো মি লটো খালে কিবা গাখীৰ টাইপ লাগি যায় গাখীৰ এ আমনি লাগি গৈছিল গাখীৰ পৰা সেইটো কাৰণে গাখীৰ নাখাই তাৰপিছত কিবা হ'ল ইতা ইয়াৰ মাজতে আৰু হ'ল আৰু বহুত বছৰ আগতে তেতিয়া চাগে ক্লাছ চেভেন মান আছিলো। মই মিল্কী বাৰ এদিন ট্ৰাই কৰিলোঁ। সাস্থকেত খাই কেনেবা ভাল লাগা দোকানৰ পৰা কি মই পছো মই আছো বেলেগ মই চো বেলেগ এটাক খাম। কিন্তু মই বোলো এইটো ল'লো ঠিক আছে লৈ কেনে এবাৰ ট্ৰাই কৰি চাওঁক কিনো আছে। অলৰ টেষ্টটো বেয়া কি ঠিক বোলে ভালো হৈ যাব বোলে সদায় দেৰিমি খাম সেইটো কাৰে খালো পাই কেনে ভাল লাগি গ'ল ভাল লগাৰ পিছত সেইটোৱে খালো আৰু এতিয়া ভাল লাগে আৰু এইটা খাই কিন্তু মই
অ কোনটো অ ত কোনটো চকলেট খাই বেছিকে বেয়া পো ৱা মানে একট
বছিকৈ এক ট এতিয়া এক তকীয়া এনেকোৱা চকলেট এনেকোৱা চকলেটতটো নাই যে বে বেয়া পাম চবকেইটো ভালে চকলেট খাই গেনে চকলেটৰ ধেৰি লাগে চকলেট ফ্লেভাৰ মিঠা এটা
অ জানা
এটা আছিল কিন্তু এটা আছিল কিবা কি কৈছে পালচ নহয় প্ৰাণ্জয় পাৰ পাৰছ নে জানো
উম মানে আগতে মই জেলি চকলেটটো খা খাবলৈ ইমান বেয়া লাগিছিল কিন্তু এতিয়া আকৌ জেলি চকলেটটো খাই মোৰ ভাল লাগে
হয়
উম অ এইটো অ জেলি জেলি চক লিটচি এটা আছে ৰেড কালাৰৰ সেইটো আৰু আৰু মোৰ জেলি চকলেট টো ইমান ভাল আগতে ভাল পোৱা নাছিলো এতিয়া খাও বাৰু কিন্তু মই পালচ খাই ভাল নাপাও তাৰ ভিতৰত কিমান নিমখ।
নিমখ এইটো নিমখ নহয় এইটো কলা নিমখ আৰু কিবা যে বনাই কেনে বন ভিতৰত সোমাই দিয়ে ভিতৰত এড কৰি বস্তুটো খাই।
বস্তুটো এনেই অ মুখখন বেয়া লাগি থাকিলে খাবলে ভাল কিন্তু এনে কিবা খাবলে মানে ভাল নালাগে মোৰ কিবা।
হয় নেকি মোকতো ভাল লাগে পালচ। তেতিয়া আকৌ ওপৰেদি হে টফিঙৰ ফ্লেভাৰ আহে তাত ফলৰ ফ্লেভাৰ আহি থাকে তাৰপিছত এ ভাঙি পাইছো তাৰপাছত যেতিয়া খাই চাম তেতিয়া ভাঙি দিম ভাঙি দিয়ক হাজমলা এটা আহি যায় হাজ ল'ৰাটো আহিলে ভাল লাগি যায় তাক মোৰ ভাল লাগে। মই বিভিন্ন চকলেট ভাল লাগে কিন্তু এটা আছিলে। বহুত আগতে বহুত আগত নাম পাহৰি গৈছোঁ এইটো। খালে এনেকা লাগে যেনেকে এই হেৰি কি কয় এই যে ৰাস্তা যে বিক্ৰী কৰে যে পাণ পাণ মচলা নে কি কয় যে। বা কি কয় মিঠা পাণ মিঠা পাতি পান মিঠা পাতি পান বুলি কয় সেনেকা টাইপ ফ্লেভাৰ আছিলে একদম ঘাটিয়া মই মিঠা পাতি। পান খাই ভাল নাপাওঁ।
আচ্ছা সেইটোৰ মিঠা পান মিঠা পানৰ কথা কৈ আছা নেকি।
অ অহ।
আচ্ছা কিন্তু।
অ সেইখন সেনেকা। চকলেট আছিলে সেইটো চকলেটৰ ফ্লেভাৰটো একদম বেয়া লাগিছিলে মোৰ। একদম বেয়া মই একদম ভাল লে
অ চকলেটো উম চকলেটো বহুত ধৰণৰ। ক'ত আছে কিমান নতুন নতুন চকলেট উলাইয়ে আছে।
অ সেইটোও হয় বেলেগ বেলেগ এটা কামহে ওলাইছিলে।
তাকে মোৰ ফ্ৰুট ফণটো খাই ভাল লাগে সৰু চকলেটৰ পৰা তাতে বহুত ফ্লেভাৰ্চ থাকে।
এতিলাকা ফ্লেভাৰ্চ থাকিব না আজিকালি চব বস্তুতে ফ্লেভাৰ থাকে আহ কিন্তু এইগিলা এইগিলা যে অৰিজিনেল একেবাৰে হেৰি দি বনাইছে চকলেট বা সেই অৰিজিনেল ফ্ৰুটে দি বনা নহ'লে সেইবিলাক ফ্লেভাৰ মিলাই দিয়ে।
অ সেইবোৰ কিবা কিবি অ কালাৰিং অ কালাৰিং দিয়ে।
চব দশতে একটকো তোমাকতো একেবাৰে হেৰিতটো নোোকোৱা নাই একবাৰে ফলটোৱে কিনিনে ফল আৰু ধৰা কাটি কেনে নোখোৱাই ন সেইটোয়ে কথা আছে ন সেইটো কাৰণ সেইটোে একটকে ধুন বাই দিয়ে পিছে চব পিছে চকলেট টো চকলেট তো এনে তুমি ঘৰত ঘৰত বনাবা ট্ৰাই কৰিছা নে কৰা নাই কেয়াবা
চকলেটটো মই ট্ৰাই কৰা নাই বাট চাওঁ এনে মই ৰেচিপিবোৰ চাই থাকোঁ এ চ প্লেটৰ কাৰণে চকলেট বনাব চকলেটে মেলট কৰি কিনে গাখীৰ লগত মিক্স কৰি কিনে চকলেট হৈ যাব।
হয় নেকি গাখীৰৰ লগত মিক্স কৰি মানে কেনেকে মানে টাইপটো
লাইক মানে চকলেটটো ক বেলেগ বেলেগ ধৰণৰ চকলেট নহলে গৰ মাল্কৰো বহুত প্ৰডাক্ আছে ন
অহ ',
ত তাকে আৰু মিক্স কৰি কিনে তাতে ঘা গাখীৰ আনি কিনে আমি শ্বেপত বনাই দিব পাৰো আমি চকলেট তাৰপিছত ফ্ৰিজ কৰিলো হৈ গ'ল চকলেট।
উম, কিন্তু মই এদিন মই এদিন বনাব খুজছিলো। লোহে হট- হট-হট কাপ। চকলেট দ কয় যে?
কাৰ চক লেট অহ', কেনেকে বনাইছিলা ৰেচিপিটো কবা নেকি?
ৰেচিপিটো কৈ আছো শুনা মই ৰেচিপি মানে কি খাই খাই এনেকা লাগিছে। মানে মোৰ মাথা বিষাই মই আকৌ চকলেট লৈছিলো। মই চকলেট লৈছো। তাৰ আগতে কফি দিছো কফি টো ক'ল্ড কফি। বনাই লৈ। কল কফি বনাব পাৰি। কল কফি টাইপ বনাই লৈছো ফ্ৰিজৰ পৰা পানী লগাই কফি তাক হেৰি কৰি কিনে কফি টো চেকি কেনে কল্ড কফি বনাই লৈছো। কফি টো বনোৱাৰ পিছত তাৰে ওপৰত কি - কি দিছো কৈ আছো মই দিছো দুই পে দুই পেকেট চকলে মিল। মিল্ক দু কি পাতিশ দশ টকা দুই পে। তাৰপিছত। পিছতো হেৰি কৰছো। বস্তুতটো হেৰি কৰি কেনে গৰম কৰচো। গৰম কৰাৰ পিছত হট চকলেট টাইপ হৈ গৈছে পুৰা গৰম হৈ গলে গলি গৈছে। ঘূৰি যোৱাৰ পিছত তাক তাতে মই আকৌ ঢালি দিছোঁ আইচক্ৰীম। আইসক্ৰীম ঢালি দিছো আইসক্ৰীম। গলাই দিছে। আইচক্ৰীম ঢালাৰ পিছত তাৰ ওপৰত দিছো মই এটা সৰু-সৰু জেলি টাইপ হেৰি বস্তু আছিল এটা।
আচ্ছা আচ্ছা আচ্ছা উম
সেইটো মিঠা বাতি পাণটো দিয়ে। সেইটো জেলি তাইপ থাকে সেইটোও দিছোঁ সেইটো দিয়াৰ পিছত তাৰো আৰু চকলেট দিছোঁ তাৰ পৰা এনে এনে ষ্টেন ডিজাইনত চকলেট দি কেনে। একদম হেৰি হৈ তুনি কেনে তাৰে একদম হট চকলেট হট চকলেট বনাই খাইছে এ কি কবা আৰু এনেকা এনেকা লাগিছে যেনে লাগিছে মই যেনেকাত এটা হেৰি বনাই দিলো এটা নিশ্চয় কি ক পৃথিবী ধ্বংস কৰা এটা প্ৰস্তাৱ উম নহয় নহয় একদম বেলেগে টাইপ লাগি গৈছে আৰু মোৰ মাথা চাথা একদম কিবা টাইপ লাগি গৈছে
উম মইতো কেতিয়াবা দেৰ মাইলটো মাইলতে কৰিলো। দিওঁ আৰু
অ
কেতিয়াবা দেৰি মেলথ কৰি এনেই খাই দিওঁ মই
হয় নেকি অ এইটো হয় দেৰিমেলটো মেল কৰি এনে খোৱা যায় কেতিয়াবা সেইটো বস্তুটো গ'লি যায় ন? গলি কিনে সেটো খোৱা যায় এ বেলেগ ধৰণৰ এনেকা এটা মিলিক একেবাৰতো খাৱা নোৱাৰি ন? মেৰ্গী বাটত তোমাৰ কি কয়। গলি গলিব নোৱাৰে ইমান সহজে ন'গলে ত দেও বাৰটো ডিমিক ত ডিমিক এতিয়া আৰু বেলেগ চকলেট হলে গলি যায় সেইটো মিল্কী বাৰটো কিয় নগ'লে নাজানো? পিছত চকলেটৰ লগত ত কিবা এটা বিস্কিট টাইপৰ পাই আৰু এটা আৰু এটা বিস্কুট আছিল এটা বিস্কুটো আছিলে চকলেটো আছিলে।
আচ্ছা কিতকেট অ কিতকেট অ মই খাই পাইছো ত মোৰ সেইটো খাইও ভাল লাগে ‌কিটকেট উম
ঠাণ্ডাত ৰাখিব নালাগে কিটকেতটো নৰ্মেল ঠাণ্ডাত ৰাখিলে সেইটো গলিও নাযায় না হেৰি হয়।
উম তাকে, অহঁ অহঁ, আৰু
পিছে কিতকাট বেছি কিটকাট এনে এনে খাই পাইছে এনে কিমান খাইছা তুমি এনে তোমাক যদি মই এতিয়া যদি নহয় নহয় এতিয়া যদি তোমাক মই যদি কিট একেবাৰে দি যদি ধৰি লওঁ চকলেটে চকলেটে আনি দিম। তুমি কিমান চকলেট খাবা পাৰিবা।
পাৰু
উ তোমাতকৈ বেছি মই মই দেটাই মোক আনি দিছিলে চকলেট- ত পাঁচ তাঁত পাঁচটা পাঁচটা হেৰি আনিছে চকলেট একটকীয়া চকলেটৰ ব হে বা হেৰি আনি দিছিলে বাঁহ বদ তাল চাল নিজ সেইগিলাক সেইগিলা গতে মই একদিনত শেষ কৰিছো
বা একদিনতে এক এক দিনতে খতম কৰি দিছ তুমি
মই সেই তেতিয়াত চকলেট লাবাৰ আছিলো তেতিয়া চকলেট
চকলেট্ লাবাৰ
অ তেতিয়া একটকীয়া চক আমি বহুত খাইছিলোঁ নহ। একটকীয়া চকলেট বহুত খাইছিলোঁ লাহে ছিলো সেইবিলাক খাই কেনে মজা লাগি তাৰ পিছত কি তাৰপিছত আনে তাৰপিছত খোৱাৰ পিছত যতে অনা হৈছে পাঁচটা খোৱাৰ পিছত তাৰপিছত অনা হৈছে দেতাঁই, দেতাঁ অনাৰ পিছত তাৰ পিছত যোৱাৰ পিছত মোৰ মন গুচি গ'ল আৰু মন উঠি গ'ল আৰু সেই কথা চকলেটৰ চকলেটৰ অলপ হয় তাৰপিছত নাম বি তলা তাৰপিছত আ উঠি গ'ল। তেতিয়াৰ পৰা আৰু খুৱাই তেতিয়া পৰা ইমান চকলেট নাখায় এ মই চকলেট নাখায় ক মই এতিয়া অলপ চুগাৰ আছে। অলপমান হাঁচ- অ অলপ চলপ বেছি নহয় অলপমান অলপ মান
তুমি চকলেট মানে তুমি এতিয়া লিমিটত খাব লাগিব আৰু চকলেট বেছি খাবও নোৱাৰে।
হে না। হয় এতিয়া মই কিমান নো খাওঁ এটা খালেও ধৰি লোৱা এটা দেৰিমিল্ক কিনিলে তাৰ পৰা এক টুকুৰা এক টুকুৰাতকৈও কম খাওঁ। বেছি মিঠা বস্তু নাখাওঁ আৰু সেইটো কাৰণে চাও মই খাওঁ মায়া মি- চাহ চেনি বেছি দিয়ে নয়, এইটো কাৰণে চাও নাখাওঁ। উম সেইখিনিয়ে আৰু বেলেগো একো নাই, দিয়া আজিৰা এইখিনিয়ে হ'ব আৰু।
নাই মোৰ বাপেকতো দিয়া দিয়া হ'ব। তিয়া
অ দিয়া।